কোৱা?
হা হ কি কৰি আছা?
এ এনেই একে বহুত ভাগৰ লাগিছে এনে ফেনৰ তলত বহি আছো গৰম যে সেইকাৰণে বহুত বেছি। তিল ম ওপৰত উম মানে অলপ দিগদাৰী হয় আৰু ফেনখনৰ বতাহতটো কমকে আহে যে
অ,
অসুবিধা একদম কোৱা তুমি কি কৈছা?
হে আজি নগাঁও গৈছিলো তাতে বহুত গৰম গম পাই আহিছোঁ। বেছি টাউনত যে গৰম বেছি আৰু
অ নগাঁৱত কিয় গৈছিলা?
এই আমাৰ ভন্টিৰ তাই মানে জি এন এমৰ চি ই সেই এনট্ৰেঞ্চন্টো দিছিলে আজি পৰীক্ষা আছিলে। তাৰ পিছত হে নগাওঁ ইউনিভাৰ্চিটিত পঢ়িলে তাই।
অ'
হে তাকে তাইক পৰীক্ষাটো দিয়াবলৈ কাৰণে লৈ গৈছিলো। যি চেকিং কৰিছে?
পৰীক্ষাটো মই হে মই যিখিনি বিচাৰি দিছো সেইখিনি আহিছে কমন পৰিছে বোলে ইংলিছ যোনখিনি। মাৰ আছিলে তাৰ পিছত চাইনসৰ আৰু মেথমেটিকসৰ। মেথমেটিকছ খিনি বোলে অকণমান টান পাইছে তাই। উম, সেইখিনিত যদি পোন্ধৰ মাৰ্কচ ত' মানে এইটো এনেও গভমেন্টত হয় ন।
মই তো তোমাৰ একজামটো দিবৰ কাৰণে মানে কচিং লৈছিলে নে নে ঘৰতে কিবা পঢ়িছিলে।
এনন্ট্ৰেঞ্চটো দিব কাৰনে ঘৰতে পঢ়িছিলে মইয়ে বিচাৰি কৰি দিছো। এ বেছি দিন পঢ়াই নাই তাই অ'। কিতাপ এখন আনি দিছো তাৰ পিছত আকৌ ফোনত চাত জিপিটি গুগোল আকৌ হুৱাট চপ মেতাৰ বিলাকৰ পৰা মানে কালেক্ট কৰি কৰি তাইক পঢ়িব দিছিলো।
অ' এনেই তোমাৰ একজামতটো ঠিকেই হৈছে আৰু ন
অ' সেই খিনিয়েই আউ মেথমেটিকছ খিনিৰ বাহিৰে গ্ৰামাৰ খিনি আৰু হেৰি খিনি পাৰিছে চাইনসৰ খিনি কমন আহিছে মই যিসিনি দিছিলো বোলে।
উম, কেনেকুৱা ধৰণৰ কুৱেশন আহিছে।
এই প্ৰিপজিচন, টেন্চ তাৰপিছত ভইচ চেঞ্জ কৰা তাৰপিছত সেই হিউমেন যোনখিনি মানে। এ মানে মানৱ হেই ভিত দেহত মানে থকা যিখিনিড়্য
এইয়া কি বুলি কয় অংগ, পতংগ সেইবিলাক সেইবিলাকৰ কাম কি সেই তেনেকুৱা ধৰণৰ মানে আহিছে। কুৱেছন বিলাক সেই চাইন্সত
অ' তোমাৰ মানে তাইত অলপ পাছ কৰিলে তোমাৰ পঢ়িব আৰু ন
অ' পাছ কৰিলে পঢ়িব উম।
এনে জি এন এমটো তোমাৰ কিমান বছৰ।
জি এন এমটো তিনি বছৰ হয় তাৰ পিছত ছমাহ থাকে কে সেইটো ইন্টাৰ্নচিপ কৰিব লাগে।
অ' তোমাৰটো তাইটো মানে একজাম ত পাছ কৰিলে টো চৰ চৰকাৰীকে পঢ়িব ন
অ' চৰকাৰীকে পঢ়িব।
টো কমি যাব চাগে ন।
অ' বাজেটটো কমি যাব তেতিয়া ইমান নাই মানে হেৰিত ল'ব চাগে। এডমিশ্যন টাইমত চাগে ল'ব আৰু বেছিকে অকণমান পঞ্চাছ হাজাৰ মান কিন্তু তাৰপিছত মাহিলী মানে যদি তাই হোষ্টেলত থাকে সেই তাত মানে পোন্ধৰশ দুইহেজাৰ ৰত হৈ যাব তাই।
এনেই তোমালোকে ৰুম ভাড়া কৰিম বুলি ভাবিছা নে তাইক হোষ্টেল দিম বুলি ভাবিছা।
আমি মানে ভাবিছো হোষ্টেলতে ৰাখিম ৰুম ভাড়াত কৰিলে তাই লগৰো কোনো নাই হয়। তাৰপিছত থাকিব কাৰ লগত আৰু অকলে অকলে বনাই খাবলৈ মানে বস্তুতটো কি হয় যে এইটো বহুত মানে পঢ়িব কৰিব লাগে যে ৰুমত মানে অকলে থাকি কৰি মানে বনাই কৰি খুৱালে নোৱাৰোৰে গে আৰু ল'ৰা ছোৱালীয়ে
চোন তোমাৰ আকৌ পঢ়ক। আকৌ এক্সট্ৰাকে খানা বনাওঁক, খাওঁক। উম, মানে তোমাৰ
হয়।
আকৌ বজাৰৰ পৰা ধৰি তোমাৰ বহুত প্ৰব্লেম হয়।
উম, বহুত প্ৰব্লেম হয়, আকৌ সেইটো আমিতো নাথাকিম ন ক'ত বা পৰে ঠিক নাই তাৰপিছত। তাৰিছত আকৌ গেছেছ কোনে তক লগাই কৰি দিব বহুত কথা আছে তো এই বিলাক সেইকাৰণে তাই হোচেলত থ'ম বুলিয়ে ভাবিছো যদি পাই আৰু।
তাতে তোমাৰ পঢ়ি আহি আকৌ ভাত-পানী বনাত।
উম উম নহব মানে নোৱাৰিব ইমান অ সৰু ছোৱালী হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছেহে। এতিয়া
উম।
নোৱাৰিব সেইটো জানিয়ে মানে আমি ভাবিছো আৰু তেনেকে কৰিম বুলি।
আমিয়ে দিয়াচোন এতিয়া তোমাৰ আমি বি এ কমপ্লিট কৰিলো তথাপিটো আমি এতিয়ালৈকে ইমান খিনি কামেই ঘৰত নকৰোঁ এতিয়া যটা সৰু হৈ আছে।
উম মানে ক হেৰি কেতিয়াবা এদিন গোৱাৰ কথাটো বেলেগ আৰু ন সেই এদিনতো আমাৰ কেনেকুৱা? লাহেকে?
তাতে ধৰি লওঁ তোমাৰ তাই জি এন এম তাই চব মানে অলপ পঢ়াটো অলপ টান হ'ব দিয়াচোন।
উম, সেইটোৱে কাৰণ গোটেইবিলাক বস্তু এতিয়া আমি আমাৰ মাতৃভাষাটো অসমৰ মাতৃভাষাটো যে যিহেতু অসমীয়াই কয় ন' বেছিভাগ মানুহে। আমি সৰুৰ পৰা এতিয়া অসমীয়াই কৈছো সেইটোৱে জানো তাত এতিয়া ইংলিছত বস্তুবিলাক লিখিব লাগে। কৰিবই লাগিব আৰু কিমানবিলাক এচাইনমেন্ট দিয়ে বহুত বেছি এচাইনমেন্ট দিয়ে একদম বহুত ডাঙৰ ডাঙৰ মানে এখন এখন বহী সমান লিখিব লাগে এচাইনমেন বহুত কষ্
সেইটো হয় দিয়া, উম, ময়ো তোমাৰ জিন এম পঢ়িম বুলি ভাবিছ ছিলো হাই চেকেণ্ডাৰী পাছ কৰাৰ পাছত তেতিয়া তোমাৰ মই একজামটো দিওঁ তেওঁ মোক কৈছিলে কি চাইন্সত লাগে বোলে মই তেতিয়া জানা নাছিলো, কৈছিল যে ফাৰ্ষ্ট ইয়াৰ চেকেণ্ড ইয়াৰ মানে উম, যোনে অ', চাইঞ্চত পঢ়িছিলে তেখেতসকলেহে বোলে তোমাৰ একজামটো দিব
নাই, নাই আমাৰ ভণ্টি চোন আৰ্টচৰ।
তাকে মানে আমি পঢ়োতে তোমাৰ মই ধৰি লওঁ তোমাৰ গাঁৱত আছিলোঁ ন'। ইমান বুজি নাপাওঁ মানে তেনে মই যি বা এগৰাকীৰ লগত পাতিছিলো বাগৰাকী কৈছিলে যে মই তোমাৰ চাইন্ চত পঢ়িছিলো ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ, চাইন্সত পঢ়াখিনিয়ে বোলে সেইটো এক্সাম দিব পাৰে। তুমি আৰ্টচৰ যিহেতু তুমি নোৱাৰিবা সেই বুলি কোৱা কাৰণে তোমাৰ মই সেইখিনি ন কৰিলো আৰু।
টো তেনেকুৱা কথা নহয় মানে কি হয় বস্তুটো এই চাইন্সত পঢ়া ষ্টুডেন্টখিনিৰ কাৰণে বিএছ চি নাৰ্ছিং বুলি এটা থাকে সেইটোত মানে বেছি মানে দৰমহা সেই চেলেৰিটো মানে ভাল হয় আৰু তাত।
অ'।
সেইটো মানে, চাইন্সৰ খিনিৰ কাৰণে। এনেই আৰ্টচ বা কমাৰ্চৰ হলে মানে তেতিয়া, জি এন এম আৰু এ এন এম কৰিব পাৰে আৰু।
অ', এনে তোমাৰ টাইতলে তোমাৰ পাছ কৰিলে, তাৰপিছত তোমাৰ, তাত এটা পঢ়িব আৰু তোমাৰ চাকৰিটো কি লগতে হ'ব নে, টাইম লাগিব?।
তেনেকুৱা একো কথা নাই। যদি মানে, হেৰি কপালত থাকে তেনেহলে, পতককে পাই যাব পাৰো যদি কপালত নাথাকে তেনেহলে কেইদিনমান খাটিব লাগিব। আৰু মানে তেতিয়া হেৰিবিলাক ওলাই ন'। প'ষ্টবিলাক ওলালে, এপলাই কৰি দিলেই হ'ল আৰু।
তোমাৰ মানে কি হেৰি, মানে, তোমাৰ পাছ কৰিয়ে লগতে চাকৰি নাপায় ন', জি এন এমত?।
যদি পৌষ্ট বিলাক, তেতিয়াই খালি হয় যদি পাছ কৰিব পৰে তেন্তে, তেতিয়া পাব চা চাগে। তেতিয়া পাই যাব, যদি মানে তাই অকমান সময় লয়, অকমান প্ৰিপায়েছন কৰিম বুলি ভাবে এক'জামটোৰ কাৰণে তেতিয়া অকমান টাইম ল'ব আৰু। এ চব বস্তু তেনেকুৱাই ন', এতিয়া কিবা এটা কৰ্চ কৰিলেই যে চাকৰি এটা পাব পতকে, সেইটো কথা নহয়। কিন্তু মানে অকমান সহজ হোৱা যায় আৰু, যিহেতু জি এন এম কৰিছে তাই হে ইটো বস্তুতে তাই, যিহেতু পাকৈত বুলি চবেই তেতিয়া গম পাব হয়। ত' মানে সেইটো অকমান সহজ হৈ যায় তাই ৰ কাৰণে, যেনেকে এতিয়া আমি যদি বি এড কৰিম, আমাৰ কাৰণেও সহজ হৈ যাব, টিচাৰ হোৱা তো, বেলেগকতো নিদে ন' টীছাৰ হবলে। সেইটোৱে আৰু কথাটো, চব বস্তু একেই, উম, মই মানে আজি গৈ পেলাই এটা কথা গম পালো একে সিহঁতে যেন, চাকৰি দিবে তেনেকেহে হে-হেৰি কৰিছে।
তোমাৰ কওঁতে তেনেকে কব'ই। কওঁতে সিহঁতে কৈয়ে তেনেকে, কে আজিয়ে জানো হৈ যাব।
অ', নহয়-নহয়, মই, ভন্টিক থব গৈছিলো যে, হে মানে চে, একজাম চেণ্টাৰৰ বাহিৰত আৰু। এই পুলিচ চুলিছ ভিলাক আছে গাৰ্জেন ত ওচৰলৈ যাবই নিদিয়ে, তাৰ পিছত, পিছবৰ্দো লৈ যাব দিয়া নাই গম পাই চ নাই, পিছবৰ্দো লৈ যাব দিয়া নাই। তাই হেৰি এখন লৈ গইছিলে, এই আ', যে মানে দুইফালে যে, মানে হেৰি, দেখি দেখা পায়। এ সেনেকুৱা মানে, সেনেকুৱা পিছবৰ্ড এখন লৈ গৈছিলে। তাইক সেইখনো, নিব নিদিলে। তাৰ পিছত আকৌ, ব্ৰেচলেট পিন্ধিব দিয়া নাই, আঙ পিন্ধিব দিয়া নাই। ঘড়ী চৰিটো দূৰৰে কথা। খালি মানে, এডমিট কাৰখ' লক, কলম কিটা ল', আইডি প্ৰুফ এটা ল', আৰু যা, একযাম দি থই গো
সেইটোৱে তোমাৰ, থাৰ্ড গ্ৰেড, ফৰ্থ গ্ৰেডৰ যে একজাম হয়, তাতো বোলে সেই তেনেকুৱাই। মানে তুমি, যি, মানে তুমি যি একজামে নি দে কিয়, আজিকালি তুমি তেনেকে একো লৈ যাব নোৱাৰা। আনকি, পানী বটল টোও লৈ যাব নোৱাৰিবা।
সৰু ৰুমত দিয়ে হয় নহয়, ত অকল টিচাৰ থাকে। সিহঁতৰ মাজতনো কোনে, চিটিং কৰিব গৈ তথাপিও অকন বেছিকৈ কৰি দেখোৱাই, আঙঠিটো পিন্ধিব য পিন্ধি যাব পাৰে ন' কমচে কম। কিছুমান যোনবিলাকে অকলে অকলে, যায় একজাম কেইটা দিবলৈ কাৰণে, সিহঁতৰ বস্তু বিলাক কোনে চম্ভালি থাকিব।
তোমাৰ মই, এবাৰ একজাম এটা দিছিলো তোমাৰ, ইংলিছৰ কিবা হেৰি আছ ছিলে, পাহৰিছোঁ দে তোমাৰ, আ', মানে কিবা মই মানে কিবা তোমাৰ, ইংলিছ মানে কচিং এটা কৰিছিলো।
অ।
সেইটো তোমাৰ একজাম মানে বহুত সৰু একজাম হয়, তোমাৰ ইমান ডাঙৰ নহয় জাষ্ মানে পাছ কৰিলে, চাৰ্টিফিকেট এটা দিব। আৰু তোমাৰ পাঁচ হাজাৰ এটা দিব হা। সেইট টো একজামত দিওঁতে, তোমাৰ মই ক্লি, এই ছোৱালী মানহতো তোমাৰ, কোলা-কোলা, ক্লিপ মাৰে দিয়াচোন, মূৰত হয়। আনকি, সেইটোও খুলি থৈ যাব দিছিলে।
অ', কিলিপ চিলিপ একো মাৰি লৈ যাব নিদিয়ে। চুৰ্ণী এখনো লৈ যাব দিয়া নাই, গম পাইছানে নাই। সেইটো কেনেকুৱা কথা আমাৰ এতিয়া এতিয়া চোৱা বেলেগৰ মানে অকমান ধৰ ৰ্মীয় অকমান বস্তুটো আহি যায় ন বেছি বেয়াকে কাৰণ মুছলিম ছোৱালী বিলাকতো থাকে সিহঁতেতো চুৰ্নী তুৰ্নী নোলোৱাকে নাযায় পতকে ন কলৈকো এ সেহে তাইক লৈ যাব নিদিলে আজি
তোমাৰ মই তোমাৰ মানে মই উম ফুলি চুলি তো চবতো খুলিছোয়ে হয় সেকো সেয়া একো পিন্ধিয়ে যোৱা নাই তোমাৰ মই নাকত মানে তোমাৰ নাকবালি এটা পিন্ধো হা তোমাৰ সেইটো পিন্ধা মোৰ পাঁচ বছৰ মান হৈ গল মই মানে তোমাৰ বস্তুটো খুলিব নোৱাৰো তাত থাকা মানে পুলিচ এগৰাকীয়ে মোক কৈছে কি তুমি এইটো কাটি আনাগৈ সেইটো টাইমত বাৰু মই তোমাক কাটি আনিব পাৰো নে কোৱাচোন তুমি
কি মানে ফটুৱা।
এ সেয়াই আৰু কিমান নিচিনা মানে তাৰপিছত এগৰাকী মহিলাই কলে কি এইটো ইমান ডাঙৰ এনেকুৱাতো গেজুৱেছন লেভেলৰ একো নহয়তো ডাঙৰ ডাঙৰ একো নহয়টো সৰু একজাম হয় জাষ্ট তোমাৰ এটা পইচা এটা দিব দিয়াচোন সাধাৰণ। তাৰপিছত ক'লে যে একো নহয় দিয়ক ছোৱালীজনীক যাব দে মোক গোটেই তোমাৰ চেকিং কৰিছে গোটেই মইটো খুলিয়ে থৈ গৈছোঁ তোমাৰ একো বাকী নাই। তাৰ ভিতৰত তোমাৰ এ দুই তিনি গৰাকী কোৱা পিছত তেতিয়া মোক তোমাৰ ভিতৰত যাব দিলে। ইমান সৰু বস্তু এটা
এ নাকৰ নাকফুলিটো যদি খুলি যাব দিয়ে সেইটো কেনেকুৱা ধৰণৰ কথা সেইটো যদি দেখি থাক নাই সেইটো যদি সেইটো দি মানুহে চিটিং কৰিব পাৰে নেকি কিবা।
নাজানো আৰু তাকো তোমাৰ ইমান ডাঙৰ একজাম এইবিলাক আজিকালি তোমাৰ ধৰণৰ অ বোলে এ পি এ কিবা এছ এছ চি সেনেকুৱা একজামোটো নহয় জাষ্ট মই মানে তোমাৰ ইংলিছ কচিং এটা কৰিছিলো। উম তাত মানে কৈছিলে কি মানে কেইদিন মান কৰিব দিছিলে তাৰপিছত কৈছে যে এইটোত যদি মানে কৰা তোমাৰ মানে এ তোমাৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তিনিটা মানে থাকিব আৰু। মানে থাৰ্ডটো তোমাৰ পাচ হাজাৰ হব তাৰপিছত অ ছেকেণ্ড অ মানে কি যিটো চছেকেণ্ড হব তাৰ দহ দচ হাজাৰ আৰু যোনে ধৰিলোৱা তোমাৰ ফাৰ্ষ্ট হয় তেখেতৰ বিছ নে পঁচিশ হাজাৰ দিম বুলি কৈছিলে।
যোনে ফাৰ্ষ্ট যোনে ফাৰ্ষ্ট হয় তাৰহে পাঁচ হাজাৰ যে মই বুজি পোৱা নাই যোনে
অ নাই নাই মানে থাৰ্ড তাকে তাকে মোৰ কোৱা ভুল হৈছে যোনে মানে থাৰ্ড হ'ব তাৰ তোমাৰ পাঁচ হাজাৰ। আৰু যোনে ধৰি তোমাৰ চেকেণ্ড হ'ব ছেকেণ্ডটো তোমাৰ পোন্ধৰ দিছিলে হা তোমাৰ ফাৰ্ষ্টটো মই পাহৰিছোহা অলপ বিশ মান আছিলে চাগে বিচ প্ৰচেষ্ট কিবা এটা আছিলে মানে দিন হ'ল না মই অলপ পাহৰিছোঁ।
অহ'
সেই অভাৰো কৰিলে মোৰ মানে তেতিয়া পৰা একদম খং উঠা হৈ গ'ল আৰু ইমান কাৰোঁ হ'ব নালাগে।
উম, আজিকালি মানে কি হয় হেয়া সৰু সৰু মানে বা এটা সৰু এটা বস্তু যোন মানে চাকৰি নিচিনা নহয়। এতিয়া সৰু সৰু এটা এণ্ট্ৰেঞ্চ হেই পাবলৈ কাৰণে অকল গভমেণ্টত যে পাবলৈ কাৰণে সেনেকুৱা নহয়, যোন গিল মানে প্ৰাইভেট প্ৰাইভেট খোলিছে যোৱা বিলাক কন্টেক্ট কৰে ন এণ্ট্ৰেঞ্চ বিলাক হেই সেইবিলাকতো এনেকে চেক কৰে।
গ'ম পাইছোঁ অল নাই অভাৰ কৰে আজিকালি তোমাৰ নিটততো তুমি কবই নালাগে, তোমাৰ কাপোৰ পৰ্যন্ত তোমাৰ খোলা যাব।
সেইটোৱে তাকে
তাকে, তোমাৰ হ'ব দিয়া মোক মাতি আছে। হ'ব দিয়া অ' অ'